আহ ।
হেল্ল'
কি কি কি হৈ গৈছে মানে এইটো ।
এ নহয় সেই হৈ দিছিল সময় সময় চেজ হৈ দিছিল
কিবা মই চব । চোন কিবা আ আ কিমান দেখাছিল
বছি হৈছে মূ়তে দেখাইছিল
অঐ কি হ যে ত লগ সলি
আমি মানে গমেই নাপাও কেতিয়া কিমান হৈ যায় ধৰ আ বহুত আগত গুচি যায় ।
অ মানে বা স নিজে নিজে খাপ খাই যায় গছ
নিজে নিজে কাট খাই যায় । কিবা কৈ আছিলো পাহাৰী। গেলো না
কিবা কৰিছিল নাজানো আৰু
বাদ দি, ৰ' ফুৰিব যাবি না? মই যে কৈছিলো সেইটো, যাওঁ ব'ল ভাল লাগিব।
এ পইচাই নাই এ। যিখিনি পইচা-পইচা লৈ সেইখিনি দি আৰু কিবা কিবি উল্টা চিধা লৈ আছোঁ ।
এএ ভাল লাগিল হয় গ'লে!
বেলেগ জেগা চাই থাক।
এ বেলেগ জেগা না বেলেগ জাগা একোৱে নাই, এ নাই, মানে ওচৰ ওচৰৰ জাগাতো মানে যাম এতিয়া নাযাওঁ, পিছতকে যাম সেইটো কিন্তু মানে অ', আ নাযাবওঁ পাৰ মানে আমাৰ‌ সেই আছে ন' টিউচন থাকে। অ' আমাৰ থাকিব। তাকো ৰেগুলাৰ, আৰু বেলেগ গেটাও আছে। ত' সেনকা আমাৰ যোৱা নহ সেইটো কাৰণে ভাবছো এবাৰেই যাওঁ অকণমান।
কি গোটেই মাহটো গোটেই মাহটো একদিনো নাযাব নেকি?
নাযা গম নাপাওঁ, মানে ক্ষতি কৰিলে গালি দিয়ে না। এ পিছফালৰ পৰা ইমান মাত ওলাই আছে তোৰ।
অ'
হা?
এ গৈছো ৰ'।
উউ। বাকী মানে সেনেকে টাইমো নাপাব পাৰু কাৰণ মানে কৰলি গালি দিয়ে না।
হা ক্ষতি কৰিলি গালি দিব বহুত আৰু আ আমি যে আগতে লৈছিলো যে টিউচন, সিতো বহুত গালি দিয়ে ক্ষতি কৰলে সি শুনবই চেষ্টা নকৰে যে আমি ক'ৰবাত যাবও লাগে যে বন্ধ দিছ মানে সিয়াৰ মতেদি সি যদি মানে সি নাযায় ন', আ বেলেকেও যাব নালাগে সেনেকুৱা টাইপৰ সি বেলে, অ' সি মানে সি আজিকালি এক একদম ফালটো হৈ দিছে।
কোনে কোনে?
আমি যে আগতে কৰিছিলো।
অম। কি ক সেই মানে চল চলি মাহে নপঢ়ে বুলি সেই আৰু অলমান সেইছে।
অ হ'ব পাৰে, মানে এতিয়া একদম মানে কিবা টাইপ ভাল নালগা হৈছে কতিয়া কটাই
মই তাক দেখা নাই ৰ বহুত দিন।
মছলে।
পিনি দি অহা যোৱা কৰো, এনেকে কিন্তু দেখা দেখা নাপাওঁ।
নাই বেলেগ ৰাস্তা দি যায় ঘৰত। গম নাপাওঁ কোন ফালেদি কিন্তু বেলেগুি যায়। আগত এ বেলেগ দি গৈছিল, এয়া বেলেগ দি
অ', আগতে আমি যোন পিন্ধি গৈছিলো সেনেকে আহিছিল।
হেইটেদি নহে হেফালেদি।
ডিয়া
আজিকালি মানে একদম চিধা চিধা গুচি আহিব পাৰি নহয় সেনেকে যায়।
অহ।
বেলেগ চালে আমি যে আজিলৈ যাই পোৱা নাই। য'তেই ৰাস যে হয় হেফালেদি গুচি যায় কৰ'বাত। অ', সেইবে ক'তবা যাই নাজানো।
নিপিদিতি চাগে ৰাস্তাৰ ত থোৱা অহ মাই
বাপৰে বেয়া মাত ওলাই আছে।
ত ত তত কিবা আহে নে নেকি।
হা?
এ এইটো কইচো ৰ মোৰ উঠে নিজকে।
উ, উ।
মগৰ চতাক তৰ সেই কত লৈ যাব, সৰুটো হল বিহাৰী।
আছে, পঢ়ি আছে।
বা
কালি পৰীক্ষা না?
এই ক কোন বিদ্যালয়ত?
একেই জলা আছিলো আমি আগতে।
অ, তাকোটো মইচোন আজিলে দেখাই নাই এবাৰো।
নাই, মাৰ লগত আহে না। বা যাওতেও সেনেকে যায়। পোতুককে যায়। সেইটো কাৰনে দেখা নাই চাগে।
কি? কি?
মানে সোনকালে আহা-যোৱা কৰে না, সেইটো কাৰণে দেখা নাই চাগে। কিন্তু এ থাকে, তোৰ ভন্টিয়ে দেখা পাইছে।
নাপায়, চিন নাপায়।
অ, চিনি নাপায় ত অ।
কিন্তু তোৰ দৰে হাফী।
মইয়ো দুটাকে একে পাও। কতত কোৱা নহয় এ।
উম, অ-অ আঁকা কিন্তু ভাল মস্ত।
তৰ কিবা-কিবি থাকলে তাকে দিবি আনব'।
অ দিও কিন্তু হলেও কৰি নেদে না। অকমান অহংকাৰটো আছে, অ সেই কৰো।
সেটো চবৰে থাকে আৰু চব ঘৰতে আছে কি কবা।
হা সেনকাই কৰো, তেতিয়া আহে নহলে না তাকেহে হে মছট' কুছটিয়া।
ষ্ট কবি এনকে যে, চাই থাক।
ব দি ফূৰবা যাও যও। বাদ দি, হ'ব দে কিবা এটা।
এটা এটা লৈ যাবি নেকি?
মইতো সে যাবৰ কাৰণে মই
মইয়ো সেই এ জা কৰিম ৰ কিমান লাগিব এনে
উ চাৰিশ মান হৈ যাব মানে যদি যদি মানে বেলেগ বাকীবোৰ যদি নকৰা আৰু কিবা চাৰিশ মান হৈ যাব অহা যোৱা অ যাৰ যদি লাগিব পাঁচশ লাগিব উম
চেষ্টা কৰিম ।
অ কবি আমি এই সেই অ অসমীয়াত কি বুলি কয় ৰ সোমবাৰ মং্গলবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শুক্ৰবাৰে যাম
আে অ' দে চাওঁ নহ'লে তহতে গুছি যাবি ইাৰ হয় কত চাম
উম সববাৰে যাম । চিতা মিলব সেইদিখন কিবা আ ছে ৰ সেইনেখন দাম
বোলে আমি গ'লো সেইটো বোলে বন্ধ কি হ'ব
তাই সবাই খোলা থাকে । বন্ধ নকৰে হা
আমি চৰতে যাম ন
আৰু এজনী এ মই জো যাৰ মই নাম্বাৰ দিছিলো ।
অ তাই তাই হ তাইক মই এদিন সেই দিলো হা তাইক মই দিলো যে মোৰ কেইটামান কৰিব আছে তুমি ম কৰ এনে কৰিম দিয়া বুলি কলে ই আজিলন ৰিপলোইনদলা তাই হয়
সি বেয়া নাজা অ
হলে আমি কৰিম কৰিম বুলি কোও হা কিবা আমি নকৰো তায়ো ন কৰে ময়ো কৰিম কৰিম কৰি কিনে নকৰো এই চিনা তিনি নাপাও কি কথা পাতিম না লাজ লাগে ।
অ অ সেইটয়ে অ সেইটোয়ে হয় ।
হয় ।
ত ত মে প্ৰব্লেমো দি আছে তাই তাইৰ মাকৰ ফোনটোতো নাহে ফত তাৰ পিছত আৰু লেে ত এতিয়া কৰিব নোৱাৰাও গল এতি পইচাটো কমক আহে দিগদাৰ হৈছে তস নাজানো কিয় বা
অবা উ তই কিমানকে পালি আৰু
আৰু নাই পোৱা এতিয়া সেইখিনিয়ে
আগত আগত কমান বেছিলিে
এই জে নহয় দেই মই এমাহ কথা পাতব নোৱাৰি পাতব পাতবো নোৱাৰাৰ পিছত খুব কম ।
জীৱন পাওঁ আমাৰ কাৰণে হ'লেও অকমান
অ সেইটো হয় খোৱাতে যায় বেছিভাগ তোমাক খোৱাতে যায়
মই নাখাও ইমান মই খাৰ ইমান হে নাই এ মই ইমান খাপ নাযায়
এতিয়া মোৰ খালি এক হাজাৰহে বাচি আছে যোন । দুমাই তিয়া এতিয়া ফুৰাত লগাম তাক মোৰ গোটটেই খোৱাত গৈছে গোটটেই ।
কি কয় নম্বৰটো কোৱা
উম দুই হাজাৰ একেলগে মিলি তিনি হাজাৰ নহয় এক হাজাৰ পাঁচশ মোৰ খোৱাদ বেছি
তই দুই হেজাৰ মান পাইছা ।
উম দুই হাজাৰ আঠ অ দুই হাজাৰ আঠ খছিল মোৰ
আছা
এ নকবিয়ে ভাল। হা আঠশ মই পাইছিলো সেইখিনি চব সোৱাত হৈছে বাকী এক হাজাৰ আছে বহুত তাই বহুত বেছি বহুত
ইছ অ মোৰ ষোল্লশ আছিল। ষোল্লখ কিমান চেচ
উম
আৰু বাহে বা নাহে
আহিব ৰ লাহে লাহে আহিব ৰ
কলোচোন এই পাঁচতা আৰু পাঁচতা কৰিলে চেচেহয়
অহ অ হয় কোনে ফোন মাৰিছেনো?
ক
গম পাইছিলো
কোনে মাৰিছে
নাই কোনো নাই নিজে নিজে অন হৈ গৈছে কি বা
অহঁ
জানা মোৰ ভাল নাই আছে আছে মোৰ নহ ক'বাত মানে ভাল চাই কাপোৰ পিন্ধি ভাল কাপোৰ পিন্ধি মোৰ সেই যাব মন গৈছে চাহঁ খোৱা জাগাত
অহ অহ
তাতে মানে ভাল চাই ফন মোৰ চাগে ফটো উঠিব।
হয় গম পাইছো।
উম কিন্তু মেইন কথা যে কাপোৰ নাই আৰু মানে যাবা কাৰণে টাইমো নাই এতিয়া পইচা আছে যদিও পইচা নোহোৱা হৈ যাব এতিয়া
জমা কৰি থৈ দি ইমান আৰু কি খায়ে।
এতিয়া লাষ্টত জমা কৰি কৰি কিনে এক হাজাৰে বাছিল তাকো এতিয়া আঠশ হৈ গেল
ইয়ে ৰাম আৰু একো নহয় আৰু দু-দুশ টকা দি।
তাকেতো চাউলৰ আহেনা নাই এতিয়া আৰু আহিবতো লাগে দেচোন
তোৰ সেই জানিম নাই কি নহয়োৰ কি হৈছে এ হব দে ৰাস হৈছে দে
অ অ দে হৈছে নেকি এক
আহ